উম, নমস্কাৰ।
নমস্কাৰ ভাই নমস্কাৰ জয় আই অসম।
কি কৰি আছা?
মই আছোঁ আৰু এনে বহি আছিলোঁ মই।
অ', কি খালা আজি? ময়ো আছোঁ বহি আছোঁ ঘৰতে আছোঁ ময়ো।
অ',
কি খালা আজি?
আজিতো মই ৰাতিপুৱা ব্ৰেড খাইছিলোঁ আৰু এতিয়া মানে দু কৰিয়া মানে বনাই আছে বায়ে।
আৰু দেউতা মা?
খবৰটো এনে চলি আছে আৰু কি ক'ম মই সন্ধিয়া মানে মই অলপমান ফুটবল খেলাব যাম মই।
বিষয়টো মোৰ কথা আছে তোমাৰ লগত, তোমাক মই ফোন কৰিছিলোঁ
অ',
আজি কিমান তাৰিখ আছে মানে দশ তাৰিখ না আজি?
আজি দশ তাৰিখ।
পঁচিশ জুলাই, জুলাই আমাৰ মানে তাতে বৰপেটাত মানে মেচ আছে।
ভাই তোমাৰ তোমাৰ আৱাজটো মই ভাল কৰি শুনি পোৱা নাই।
আৱাজটো মানে তাতে কিবা প্ৰব্লেম নেটৱৰ্ক প্ৰব্লেম হয় আছে শুনিছা নে, এতিয়া শুনা পাইছা, এতিয়া শুনা পাইছো
অ', অ',
কৈ আছিলোঁ যে যেনেকা মানে পঁচিছ তাৰিখত বৰপেটাত আমাৰ ফুটবল টৰ্নামেণ্ট আছে এটা। তাত মানে তাত আ, উম, ফুটবল প্ৰতিযোগিতা আছে তাতে মই ভাগ লৈছো। ঠিক আছে মই মানে এনেতো পোন্ধৰ জন মানুহ লাগিব ঠিক আছে, মোৰ লগত দশজন মানুহ আছে, দশজন মানুহ আছে, তুমি তুমিতো ভালকে খেলা তুমি কি মানে তোমাৰ কি ৰ'ল ডিফেণ্ডাৰ হল না, গল গলকিপাৰ কি কৰে তমি ফুটবলৰ মানে আমাক গ'লকিপাৰ লাগছিল এইবাৰ ডিফেণ্ডাৰ তুমি যদি অ', মোক মানে দুটা প্লেয়াৰ লাগেছে ডিফেণ্ড আৰু এইটো গল আৰু নহলে তুমি যোগাৰ কৰা পাৰিবা নেকি এইটো?
অ', ভাই মোৰ লগৰৰ মোৰ মোৰ লগৰ এটামান গল কিপাৰ আছে ভাল খেলে।
অ', তুমি তুমি যাক মানে কবা না মানে আমাৰ লগত খেলবা কাৰণে সি খেলিব, মই মানে উম, মই মোৰ লগত কিবা এটা কৈছিলো সিহঁতে মানে নেখেলে ফুটবল সিহঁতে মানে বেছিভাগ বেলেগ গেমে খেলে
সেইটোতো হয় ভাই মইতো নাই কি কয় এইটোতো খেলিম মই মেচটো কিন্তু ফিচ আছে নেকি তাতে?
ফিচ নহয় এনে ফ্ৰী আছে মই দি দিছো ফিচতো তুমি টেনশন কৰিব নালাগে। তোমাক জাষ্ট তোমাক খালি মানে প্লেয়াৰ যোগাৰ কৰিব লাগে।
অ' মোৰ প্লেয়াৰ যোগাৰ কৰিলে মোৰ আছে আছে।
উ আছে ন প্লেয়াৰ বিলাক, তুমি কেনেকে খেলা তুমি কি ডিফেণ্ডাৰ না তুমি আহ এনে তুমি ক'ত ক'ত খেলিছা? এনে তুমি আগত কিবা ব্যক্তিগত খেলিছা মানে টুৰ্ণামেণ্ট খেলিছা?
মানে মইতো টুৰ্ণামেন্টটো খেলা নাই মই ষ্টেট লেভেল খেলিছিলো।
অ' ষ্টেট লেভেল খেলিছিলা? অ' ভালে আছে। কি জতে জিত না হাৰা হাৰিচ? তাতে গৈ, অ' জিতিচা ভালে আছে অ' মানে অ' ষ্টেট খেলিছা কোন মানে অসমৰ পৰা নে কি?
অ' অসমৰ পৰা।
ক'ত যাই খেলিছা ক'ত হৈছিল তোমাৰ এইটো ষ্টেটটো?
আমাৰ ষ্টেট লেভেল টো হৈছিল গোৱাত।
অ' গুৱাহাটী?
অ'।
অ' মানে কাৰ লগত হৈছিল কোন টিম আছিল তোমাৰ লগত অসমৰ লগত কোন টিম আছিল?
আমাৰ আসাম আসাম আৰু এই কি কয় বিহাৰৰ লগত আছিল।
অ' বিহাৰৰ লগত ইহঁতেতো ভালকে খেলে বিহাৰৰ প্লেয়াৰ বিলাক?
ভাই কি কওঁ মই আৰু বিহাৰৰ প্লেয়াৰটো ইমান ভাল খেলে না মানে বিহাৰৰ প্লেয়াৰ গ'লকিপাৰটো ইমান ভাল খেলে বাপৰে বাপ।
সেই
পুৰা মানে হাতত পুৰা দ'ম আছে তাৰ।
উম, ভালকে গ'ল
বলটো বলটো যি ধৰে।
হুম।
মানে চালে চকুৰ পৰা পানী ওলাই যাব ইমান ভাল খেলে বিহাৰৰ পৰা।
অ', অ'। সেইটো মই কৈছিলো যে মোৰো ছেম মানে বৰপেটা আমাৰ মেচো আছে নাই সেইটো মেছ আমি জিতিলে আমি ডাইৰেক্ট ষ্টেটত মানে পাই যাম চাঞ্চটো পাই যাম, তুমিটো আণ্ডাৰ নাইনটিন খেলিছিল না। এটো তুমি ডাঙৰ হ'লা, তুমিটো আণ্ডাৰ নাইনে খেলিছ এইটো টো ডাঙৰ হ'ল, এইটো মানে মেইন নেচনেল লভেলটো হয় এইটো। সেইটো তোমাৰ চব চিনিয়ৰ বিলাক খেলে, তুমিতো চিনিয়ৰ হৈয়ে গ'লা তোমাৰ মানে ঊনৈশ বছৰ পাৰ হ'ল তোমাৰ। এইটো মই কৈ আছো তোমাৰ মানে আগৰ পৰা, টুৱেন্তি ফ'ৰ, তুমিতো এইটো তিন বছৰ আগত আগত খেলিছিলে না। সেইটো তুমি মানে এতিয় এতিয়াতো তুমি ফ্ৰী আছা, খেলিব পাৰাই। এই কাৰণে ম মই তোমাক হ'ল আছো এনেই তোমাক ক'ল কৰি আছিলো। যেনে তুমি আহিবা পাৰিবা নেকি মানে কালিৰ পৰা আমি প্ৰেক্টিচ তাত কৰিম।
পঁচিছ তাৰিখ না?
উম পচিশ তাৰিখত আছে, কিন্তু প্ৰেক্টিছটো ষ্টাৰ্ট কৰিব লাগিব না। এনে আমি বিনা মানে বিনা প্ৰেক্টিচ কৰে কেনেকুৱা খেলিম আমি, এইকাৰণে তোমাক মানে এই কাৰণে তোমাক মানে কালিৰ পৰা আহিবা লাগিব। এতিয়া ক'ত তুমি এতিয়া তুমি গুৱাহাটত আছা না? আৰু তুমি কালি আহিবা পাৰিবা নহয়? নে পৰহি আহিবা তুমি কৈ দিয়া কৈ দিয়া।
কালি মই ৰাতিপুৱা পাঁচতাতে যাম মই বঙাইগাঁওত।
অ' তেনেহ'লে ভালে ভালে মানে আহিলে তুমি ঘৰত কৈ মানে মাক দেউতাক কৈ আহি যাবা, মোৰ লগত তাতে মোৰ লগতে থাকিবা। উম মই তোমাৰ ব্যৱস্থাতটো কৰি দিছো, আৰু কিবা হ'লে তুমি যে কৈছিলা তোমাৰ লগৰ কেইটা আছে তাকো কৈ দিবা মানে মই মানে ব্যৱস্থা
টা মান আছে কিন্তু এটা মান আছে যি গ'লকিপাৰ হয় তাই ভালে
হা তাকটো মাতিবা মেইন আমাক গলকিপাৰটো লাগে তুমি ডিফেণ্ডাৰ হ'লাই।
অ, অ হয়, হয়।
গলকিপাৰটো লাগিবই । বিপদত পৰি গৈছিল প্ৰাইজটো আছে এনে আমাৰ নক আউট ষ্টেজ আমাৰ । তিনিটা মেচ জিকিলে ডাইৰেক্ট ফাইনেল জিকি যাম । আমাৰ ডাইৰেক্ট নক আউট, হেৰি হেৰি কটাৰ ফাইনাল, মানে আমি ডাইৰেক্ট ফাইনেলত আমি ডাইৰেক্ট কোৱাৰ্টাৰ ফাইনেলত আছোঁ কোৱাৰ্টাৰ ফাইনেল এইটো মানে পঁচিছ তাৰিখত কোৱাৰ্টাৰ ফাইনেলটো আছে। ইয়াৰ পিছত আমি ডাইৰেক্ট ছেমিফাইনেলত ছেমিফাইনেলত যাম ছেমিফাইনেলটো জিটি ডাইৰেক্ট ফাইনেলত তাৰপিছত আমি ফাইনেল জিকিলে আমি ষ্টেটত পাম এই কাৰণে আমি কৈ আছোঁ মই মানে বিপদত পৰি গৈছ মোৰ লগত দহটা মান আছে আৰু মানে ছয়টা মান লাগে তুমি যোগাৰ কৰি দিবা যেনে তেনে তুমিটো আছ চাৰ পাঁচ তোমাৰ এইটো লগৰ কেইটা গল'কীপাৰটো আৰু চাৰিটা আনিবা লাগিব তোমাৰ।
আৰু চাৰিটা না নহ হৈ যাব হৈ যাব মোৰ লগ
যেনেকে তুমি চোৱা আমি খেলি মানে এঘাৰ জনে কৰি খেলিম মেচত কিন্তু। আমাক পাঁচটা টীম লিষ্টটো দিব লাগ টীম লিষ্টত পোন্ধৰজন লাগিব না হয় না এই ৰিজাৰ্ভত ৰাখে এইটো এনে, এনে এঘাৰজনতো নহ'ব না। তুমি ফুটবল হোৱা ক্ৰিকেট হোৱা চব প্লেয়াৰতো লাগে ফিফটিন প্লেয়াৰ লাগ ৰিজাৰ্ভত লাগিবই।
অ পোন্ধৰ প্লেয়াৰ মানতো লাগিবই সেইটোতো ৰুল।
সেইটো লাগিবই উম লাগিব লাগে যেনেকা তুমি কিবা হ'লে। সি আহি যাব তোমাৰ জাগাত।
সেইটোৱে।
তুমি কিমান এনে কিমান বছৰৰ পৰা খেলি আছা ফুটবল তুমি?
মই আঠ বছৰ মান খেলাই আছোঁ দিয়ক।
আঠ বছৰৰ পৰা খেলি আছা ক'তবা লৈছিলা নেকি ক'তবা কচিং লৈছিলা নেকি তুমি?
অ, অ, অ ফুটবল একাডেমি গুৱাহাটী ফুটবল একাডেমি।
অ গুৱাহাটীত লৈছিলা ভালে আছে মইও লৈছিলোঁ মইতো ইয়াতে বঙাইগাঁৱতে লৈছিলোঁ আমাৰ।
নহয়, নহয় ইয়াতে, ইয়াতে মানে ভাল খেলাই মানে।
গুৱাহাটীতে গুৱাহাটীত খেলিবই আমাৰ তাতে আমাৰ কোচটো আমাৰ ছাৰো ভাল। মানে সি গুৱাহাটীত খেলিছে আমাৰ যে ছাৰটো আছে না সি মানে ভাল
অ।
খেলিছে এনে যেনে ষ্টেট লেভেল নহয় মানে ষ্টেট লেভেল ওপৰত গৈছে। নেচনেল লেভেল খেলিছে নেচনেল লেভেল খেলিছে আমাৰ খেলিছে সি ভালে পাইছে সি মানে । মোৰ মানে কোচটো আছিল সি ব্ৰঞ্জ মেডেল জিতিছিল অলিম্পিকসত মানে। ব্ৰঞ্জ মেডেলটো জিতিছিল সি মানে। অ ব্ৰঞ্জ মেডেল অলিম্পিকত গৈছিল তুথাউজেণ্ডছিক্সট।
অ হয় নেকি?
অ হয়, হয় সেইটো মানে তাৰ ঘৰটো বঙাইগাঁৱতে আছিল। সেইটোৱে তুমি দেখাই মানে বেছিভাগ আমাৰ। ওচৰতে সি মানে আমি তাতে তাক ভালকে জানোঁ আৰু সি মানে তাতে ফ্ৰী কচিং কৰাই চবকে।
অ আমাৰ নিজৰ খুৰা হয় নেকি এইটো।
নিজৰ খুৰা নহয় মানে মই চিনাকি ওচৰত থাকে।
অ আচ্ছা, আচ্ছা হয়, হয়।
উম সেইটোৱে এনে। তুমি কাৰ পৰা কচিং কৰিছিলা কি তোমাৰ ছাৰটো ক'ত থাকে?
মোৰ ছাৰটো থাকে গোৱালপাৰাত।
অ গোৱালপাৰা মানে সি কি, কি খেলিছে মানে কি, কি লেভেলত খেলিছে?
আ, তাই সিহঁত মানে ষ্টেট লেভেল খেলাইছিল ডিষ্ট্ৰিক্ট লেভেল আৰু নেচনেল লেভেল খেলাইছিল।
অ', নেশ্যনেল লেভেলো খেলাইছিল।
অ', ডিষ্ট্ৰিক লেভেল আৰু নহয় নহয় ডিষ্ট্ৰিকট লেভেলটো হাৰিছে মানে আৰু ষ্টেট লেভেলটো মানে নেক্সট বছৰ খেলাইছিল ত' ভালে খিনি পইন্ট পাইছিল অ, ফাইনেলত যাই মানে হাৰিছে।
অ', কোন নাছিল অ?
সেইটোৱে বিৰাট দুখৰ কথা কিন্তু পোৱা নাই মানে চান্সটো সেইটোৱে কথা খেলাটোতো জিতা হাৰা হয়
উম, সেইটোৱে আৰু উম, স্কুলটো ভালে আছিল না চাৰৰ
অ',
ভালে লাগিছে শুনি সেইটো মই তোমাক জনাই দিছো আগতে। মানে কি আমাৰ আছে মেচটো মানে প্লেটো লাগিছিল মোৰ মই বিপদত পৰি গৈছো, পাছত মই তোমাৰ খিয়াল আহে তুমিতো ভালে খেলা মনে মনে বিচাৰ কৰি আছিলোঁ তোমাৰ মানে তোমাৰ কথাটো আহিল মোৰ, মানে মাইণ্ডত সেই তুমিতো ভালে খেলা।
অ',
তোমাৰ মানে ষ্টেটাছ চাই থাকো না মই তুমি ক'ত ক'ত খেলবা জোৱা যা তাতে
অ', অ', এইটোয়ে এইটোয়ে মই কালি বা অ', অ', অ', কালিয়ে মই এইটো আ কালি মই গোৱালপাৰাত গেছিলো, খেলাব খেলাবলৈ
অ', এনে এটো প্ৰেক্টিচ মেছ খেলিছিল না তুমি এনেইতো এনে এনে ভলে আছিল মই এনে যাই থাকো এনে এনে আমাৰ গাঁৱত যাই থাকো আ, আমিও যাই থাকো এনে গাঁৱত ফ্ৰেণ্ডলী মেচ খেলিবা কাৰণে
অ', অ',
খেলি থাকা ই মানে প্ৰেক্টিচ হৈ যায় আমাৰ, তাইমে উলায় মানে আমাৰ লগত আছিল আমাৰ পোন্ধৰ জন প্লেয়াৰ আছিল, সিহঁতৰ মানে মানে বিমাৰ হ'ল, এইকাৰণে খেলা নাই, চাৰিজন মান বেমাৰ হল
আচ্ছা মানে আমি মানে ছাবষ্টিটিউটড খেলাম না?
তুমি তুমিতো খেলিবা তুমি প্লেয়িং ইলেভন থাকিবা কিন্তু বাকি কি তোমাৰ যে চাৰিটা মানুহটো যে আনিবানা সেইটো তাত মানে সিহঁতক মানে ছাবষ্টিটিউটড খেলিব পাৰে নহলে প্লেয়িং ইলেভেনত আহিব পাৰে। এনেই সিহঁতৰ কিছমত সিহঁতৰ মানে কিছমত কি
হ, ভাই সেইটো সেইটো চিন্তা নাই সেইটো হৈ যাব কামটো।
এইটো ভালকে কৰিবা। উম, চলি আছে এনেইৰে আমি বিপত কৰি গেছে সেইটো কি কৰিম আহি গৈছে মেন তেতিয়া সেই কাৰণে এই যে গান্ধী নগৰত মানে পুৰা প্ৰিপোৰ কৰি দি, আপুনি আছা এইটো মই গান্ধী নগৰত প্ৰিপেৰ কৰি দিছোঁ, তুমি আহিবা খেলবা কাৰণে চাবা সবেই আছে আমাৰ লগত, বুটটো লৈ আহেবা কিন্তু মোৰ লগত নাই এক্সট্ৰা বুট। তোমাৰ লগত হ'ব না বুট? আৰু ইহঁতক কি কবা যে চাৰিজন উম, চাইডটা আছে না সিহঁতৰ চাৰিজন যে আছে না তাতে সিহঁতকো কবা আইিবা কাৰণে।
অ', ভাই দিয়া হ'ব।
হাঁ?
দিয়া হ'ব। ময়ো ময়ো মানে এতিয়া মানে ভাত খাবলৈ যামটো।
অ', ভাত খাবলৈ যাবা তুমি?
অ', সেই কাৰণে
এইটোৱে আৰু আছে মান কিন্তু এটা দুই তিনি মিনিট মান আছে এনেকুৱা কথা কিয়া
সেইটোয়ে চলি আছে আৰু লাইফত আৰু কি কৰিম ভাই?
উম, এইটো তুমি আহিবা কিন্তু পাছত পাছত তুমি অ', উম, এইটো বাদ দিয়ে চাকৰি এতিয়া আমাৰ যিটো সেইটো এতিয়া মানে আহিবা কিন্তু মই
অ', সেইটোতো মই কালি কালি মই আহি যাম কালি মোৰ চাৰে পাঁচটাত আছে ট্ৰেইনটো আছে মই চাৰে নৈটালৈকে আহি যাম ইয়াতে।
অ',
এতিয়া মানে সেইটো কথাটো হ'ল যে আমাৰ যে প্ৰেক্টিচ হ'ব সেইটো কোনটো ফিল্ডত হ'ব?
কুইছো না গান্ধী মেদানত আমাৰ ওচৰতে আছে, মোৰ ঘৰৰ ওচৰতেটো ডাঙৰ কৰি ফিল্ডটো আছে না তাতে যোৱা
অ', অ', হয় - হয় - হয় - হয় - হয়
মানে চৰকাৰী
য'ত যে য'ত ৰাসমেলা যে হয় সেই
আ, সেইটোৱে - সেইটোৱে - সেইটোৱে ৰাসমেলা যে হয় না তাতে হব মানে আমাৰ তাতে কচ আহিব সি ভালকে শিকাই দিব তোমাক। ঠিক আছে আহিবা বাৰু ঠিক আছে, ঠিক আছে বাৰু আহিবা।
অ', হ'ব হ'ব আহিম মই।
ঠিক আছে ধন্যবাদ।
দিয়া।